কি, কি হ'ল?
কি হ'ল?
গাড়ীটো কেনচেল কৰি
অ' এই কি কয়? এই বুক কৰি দিছিলো ন? চ--কি কয়? এ মানে এমাৰজেঞ্চি যদি জান না? ক'ত আছে। অহ হেপিনে এ, মাই সেইটো, সি তাতে বুক কৰি দিবৰ কাৰণে চ' সি পুৰা মানে ভিতৰত সোমাই গৈছে ইমাৰ্জেঞ্চিৰ খিনি। চ দিয়াৰ পিছতকে ঘূ ঘূৰি কিনে এয়াতেো তিনিআলি আছে ন? চ স তাতে-তাতে আ বুলি কওঁতে, পিছত কে কেনচেল কৰি দিলে।
অ আচ্ছা-আচ্ছা। অ
এতিয়া গণেশগুৰি হৈ আহিব
আচ্চা আচ্ছা তে বহুতে টাইম লাগি যাব দেখোন
সেইটোৱে
তে তই নিজে বুক কৰিব নোৱাৰে নেকি
তাই তাত তাই তাত বিজুৱেল এড ইউজেল দেখাই আছে
আচ্ছা আচছা তাই তাত মানে মাৰ টো দি নে তাই তাৰটো দি
না না তাইটো আজি দাউনলত কৰিছে ন যায় দেখাইছে
অ একো কোৱা নাই অ বুলি কৈছো
অ আচছা মানে মাৰটোত ৰিচাৰ্জ নাই ন চয় মাৰটো দি কৰিলে পিছতকৈ ফোন চোন কৰিব নোৱাৰিব সেইকাৰণে প্ৰব্লেম হ'ব
কালিয়ে কৈছে এদিনতে কলে কৈ যান মানে কি
নাই নাই ভেলিডিটি আছে অ তাৰ পৰা কল আহিব নাম ইয়াৰ তাৰ মাহঁতে কৰিব নোৱাৰিব না মানে কত আছে সুধিবৰ কাৰণে আহি আছে নে নাই
অ আৰু পাচটা কল কৰিব লাগিব বাপৰে
উম হম
ফিফটি মিনিট আকৌ তোৰ ফালৰ পৰা পাঁচটা হয়
ফিফটি ফিফটি হ সেইকাৰণে এক ঘণ্টা কে বিছ মিনিট কম
ঠিকেই
সেনেকে ৰব নেকি সেনেকে হ'ব নেকি মানে একবাৰ তই কৰি একবাৰ মই কৰিলে হ'ব নেকি
কিয় নহ'ব
অ হ'ব পাৰে ন
ত তাকে বিছ মিনিট কৰিছিলি
এ কৈ আছিলো দুই ঘন্টাতেকে বিশ মিনিট কম হ'ব
অ ইমানতো কথাও নাই কবলৈ
উম ওলাই যাবদে কথা
উম গৰম ন
মোৰ কালি কলেজ যোৱা লাগি আছে
নগলে হল
শুবলে হ'ল আৰু কোনে কৈছো আজিও ফোন কৰিছিলে সিহঁতে হুইছোঁ নাই এই প্ৰেৰণাও ফোন কৰিছিলে দেন প্ৰীও ফোন কৰিছিলে মই কৰিলো মই কলো নাযাও বুলি সি প্ৰেৰণাজী কৈ আছিলে আনা চপ চাপ বুলি মই কৈছো মাহঁতে জি এম চি যাব সেইদিনাখন যাব নোৱাৰিলে অ ঘৰত মানে প্ৰেৰণা জনি কৈ আছিলে আহ আহ না টোক চাব চাব দিম ত মই কৈছোঁ জিমাই যাব ত সেইদিনাখন যাব নোৱাৰিলে আ আন ঘৰত মানে কুকুৰৰ পোৱালি এটা পঢহি আছো ন চ আক অকলে থৈ আহিব নোৱাৰো তাই কৈছে একো নাই দে থৈ আহ নহ'লে লৈ আহ লৈ লৈ কিনে আহ বোলো চ সেইটোয়েই সেইটোই টো অ কৈ থ তাতে কি এই প্ৰিঞ্চিপালৰ মাথাত প্ৰথম নেকি মই তাই পিছত তাই হাৰি আছে পিছত কি সেইটোৱে অলপ অলপ কথা পাতি সবাকে কৈছে দে কালি আহিম বুলি পিছে দে তাই কৈছে অ দেতে আ পিতকে ভাব ন মোকে মেছেজ কৰিছিলে গৈছ নে নাই বুলি পিছতকে মই কৈছো নাই যোৱা তাই তই বুলি সোধোতে তাই কৈছে তাই নাইন ফৰটি তে ওলাইছিলে ইলেভেন থাৰ্টি হোৱাৰ ত কৌ তাই তাই গৈয়ে পোৱা নাই ইমান জাম হৈছে বোলে বহুত হেইতে তাই বোলে মনে মৰি গ'ল মান কলেজ যোৱাৰ মনো থাকে নে কলেজ যোৱাৰ এইৰা
অ তাতে কিয় কৈছিলি আজি যাম হৈছে বুলি আজিও কৰিছিলি নাজানি
অ এই ভাৱনাই কৈছে ন যাম হৈছে বুলি সেইকাৰণে
আহ এ সেইফালে যাম হৈছে বুলি ইফালে থৰে না যাম
লখৰাত ইপিনেদি কোনপিনেদি আহে লখৰা হৈ
সেইটো কথা ক'ব আন দিয়া আকৌ
সেই তোৰ লগৰটো সেইটোৰ লখৰা থাকে ন লখৰা হৈ কি নেকি গণেশগুৰি হৈ আহে নেকি
তই অলপ পাগলছ নেকি লালগনেশ আহিব বুলি কৈছিলো দেখোন
আটচা চ'ৰি
আৰু ফৰ এ প ফালে আহি আছে যদি লখৰা পিনে দি আহি পিনে, গনেশগুৰি হৈ পিনে, ফৰ এ প টো আহিব সি।
উম
কেইমিনিট আছে আৰু, পাঁচ সি ৰৈছেহে ধেই
বৰ ফুৰিব মন যাব গৈছে
হাঁ
কবাত ফুৰিব যাব মন গৈছে
ৰ'দ, গৰমটোত ইমান
ঘৰত বহি বহি এলাহ লাগিছে না
পেহী ৰ'দটোত বৰ মজা লাগে না
আৰে সেইটো নহয় কিবা ভাল জাগাত তে অলপ মানে ঠাণ্ডা মানে লাইক এনেকে কি কয় মানে এনেে ৰ'দ নিদিয়া জাগা মানে এতিয়া ৰ'দ দি আছে ন কেতিয়াবা কেতিয়াবা মানে ৰ'দটো অলপ কম হয় কিনে অলপ এ মানে এন্ধাৰ এন্ধা ন সেনে একে সময়ত ওলাব পাৰি
অঠ
পত বহুত জেগা আছে হ হ
কি এফতে
হ উমানমানন্দ গুচি যাম যাওঁতে যাওঁতে মৰি যায় ইমান দূৰ হে হ এইবাৰ যাম দে
উম এইবাৰ কোনবাৰ উ যাম দে
সঁচা সঁচা যাম
যাম দে
আহ হ তোৰ বাৰঠডেত নহলে মোৰ বাৰঠডেত যাম
উ এক চেকেণ্ড ৰ
আহ
অ দে হভতি ন কাট যাবি গুচি যাব
এই নাহয় যে যাম দেৰি যাব মন আছে যে
অ আৰু চানা আৰু পাঁচটা কলা হা ক
সি মোক কৈ আছিল যাবতো মন আ যাবতো মন আছে বাট হা ইমান দূৰ সুৱা
উম
তই কি কৈ আছিলি
আৰু পাঁচটা কল কৰিব আছে এটাতে এলাগি গ'ল
চুপ থাক তই কথা পাতিতে কি এলেহ
ফোনটো যেনেকে ধৰি থাকিব লাগে
উম
উম উম
লগৰ লগৰৰ লগত একো প্লান বনোৱা নাই
নাজানো এইটা অবিনাশে কৰি আছিলে কিন্তু
উম
কৰ'বাত যাও ফুৰিব বুলি
নালগে যাব
উম সুধি কিয় আছ তেনে হলে তই সুধি কিয় আছ অ প্লেন বনাই নেকি বুলি
সুধাটোত সুধিম ন
মই অবিনাশে যা বল বুলি মই কৈছো কি ক'ত যাবি কৈছ ক'ৰ পৰা যাওঁ মই কৈছো কি চাওঁ দে বুলি কৈছোটো গত ক'ত বা যায় অ কালিও গুচ চাগে ইিহঁতে লেপটপ চাবলৈ আ কে
অ বুলি কৈছো মই।
কি কৰি আছ তই? তোৰ মাতে ভালকে আহা নাই আৰু কিব বাহঁত আহি আছে
ফেনৰিয়া?
কি
ফেনৰ আৱাজ হব ন মোৰ চৰ্দি হৈ আছে। চাউণ্ড কিয় কম আহি আছে মোৰ
তোৰ তোৰ মাতটো যেনেকা লাগি আছে কি তই বহুত লৰি লৰি কথা পাতি আছ। তই
অ মই চ-চৰি। অ খোজকাঢ়ি এ কথা পাতি আছিলো চৰি। আমি কথা পাতোতে খোজকাঢ়ি কথা পাতিম।
কি কথা পাতোতে খোজকাঢ়ি কথা পাত? তই দেখো বিছনাতে বহি বহি কৰি থাক'।
সেইটোতো কেতিয়াবা যেতিয়া মই এনে বহি থাকো, অকলে বহি থাকো। অকলে নহয় মানে এ বা থাকে নহলে ৰুমত এনে থাকো তেতিয়া। এতিয়া কোনো নাই চ এনে বিচনাৰ পৰা নুমিকে খোজ কা, খোজ কাঢ়ি কথা পাতি আছিলো।
অথনিৰ পৰা হোৱা নাছিলে এই জাষ্ট হৈছে।
হে অথনিৰ পৰাই খোজকাঢ়িয়ে কথা পাতি আছো। এইটো ভিতৰতে ঘৰতে এনেই ইপিনৰ পৰা সিপিন পিছেপিনে খোজকাঢ়ি আছো।
অ খোজকাঢ়ি কথা পাতাৰ নহয় এনেকা লাগিছে কাম কৰাতে মানে ফোনটো বহুত লৰাই আছ এনেকা টাইপ লাগি আছে।
খোজকাঢ়াৰ কাৰণে হৈছি চাগে। এ বাৰে বাৰে গৈ নাথাকচোন।
অ তোৰ নাচনা মইনা মই গাধা মানুহ দেখা নাই।
আৰে সেইটো নহয় না সিহঁতে নাহাৰিব নেকি?
সেয়েহে ইহঁতৰে
কি যে যিয়ে ন হওক না। এনে কনভাৰজেচন কৰ তাতেই ডেইলি লাইভ কনভাৰজেচন কৰিব দিছে। তই-তই-তই সেইটো তই কৈ আছ দছ মিনিট হোৱা নাই নেকি দহ মিনিট কেতিয়া হ'ব সেইটোও কথা পাতি আছো।
হল দে দছ মিনিট। হল নে? অ হল দে ৰাখো।